অ শুনিছো।
অ ঘৰতে আছানে?
অ ঘৰতে আছো ৰবা আপুনি কত আছে?
অ ঘৰতে ব্যস্ত আছিলা নেকি?
নাই ব্যস্ত নাই।
অ চাহপানী খালা?
চাপানী খালো ৰ'বা অলপমান আগতে। তুমি খালানে?
অ খালো খালো। তুমি যদি ব্যস্ত নাই অ অলপমান ফুটবলৰ কথাই পাতিলো হয় কাৰণ এতিয়া যিহেতু ফিফাও চলি আছে।
অ হ। এতিয়া যিহেতু বিশ্বকাপ চলি আছে ভালে হ'ব এইটো টপিক এইটো ইয়াৰ কথা পাতি থাকিবলৈ। কি ক'ব বিচাৰা তুমি?
হয় তুমি ফুটবল চোৱা নে নাই?
চাও ফুটবল।
অ তোমাৰ ফোনটো অ মাছ আও তোমাৰ ফুটবলৰ কোনটো দল প্ৰিয়?
মোৰ। আৰ্জেণ্টিিশনাৰ টিমটো বেছি ভাল লাগে যিহেতু মোৰ ভালপোৱা প্লেয়াৰ লিঅ'নেল। মেচি হয়। সেইবাবে মই আৰ্জেন্টিনা দলটোক চাপৰ্ট কৰোঁ। তুমি কোনটো নিউ তোমাৰ কোনটো জলপ্ৰিয়?
মই তোমাৰ পলৰ্টোগল।
কিয় কিয় ভাল লাগে তোমাৰ পৰ্টোগলৰ দলটোক?
আম ঘৰত খ্ৰীষ্টিয়ানৰ মানে অলপ পৰিশ্ৰম আত্মবিশ্বাস। আৰু তেওঁৰ যিবিলাক। কৌশলতা নৰতে আৰু সেই কৌশলতা বোৰ ভাল লাগে চাই।
অ।
কিন্তু চাবলৈ গ'লে লিঅ'নেল মেচি। না মই ফুটবল কমকে খেলোঁ। ন মই ক'ব খুজিছোঁ যে ক্ৰিষ্টিয়ানো ৰনল- ত আৰু আহ লিঅ'নেল মেচি দুয়োজনে ফুটবলৰ এক মানে। অ তোমাৰ কিংবদন্তি বুলি ম ক'ব খুজোঁ ফুটবলৰ।
অ নিশ্চয় নিশ্চয় ত সেই দুজন বহুত ভাল প্লেয়াৰ হয় ফুটবলৰ।
হয় তুমি নিয়মিত ফুটবল খেলা নেকি?
মই খেলোঁ মাজে মাজে সময় পালে লগ বন্ধুৰ লগত।
আতচ্ছা। তুমি কিয় ফুটবলে তোমাক কি শিকায় কি শিকায় বুলি ভাবা।
মোক বিশেষকে ফুটবলে- ফুটবলে মোক বিশেষকে ফুটবলৰ উ উন্নত-
মই বহুত শিক্ষা লাভ কৰোঁ ফুটবলৰ পৰা। এই খেলটোৱে মোক দলীয়ভাৱে কাম কৰিবলৈ শিকাইছে। লগতে সময়ক সঠিক সিদ্ধান্ত লোৱা বা ধৈৰ্য্য। আদি নিয়ম মানি চলাৰ অভ্যাসো দিছে ফুটবলে মোক।
তুমি ফিফা ৱৰ্ল্ড কাপ চাই আছ নে নাই।
অ মই চাই আছোঁ চাই আছোঁ।
অ।
তুমি চাই আছা নে নাই?
মই চাই আছোঁ তুমি? বিদ্যালয়ে কিমানখন ফুটবল মেচ খেলিছা?
মই তোমাৰ এনেকা মই যিহেতু কলোঁ মই সিমানক ফুটবল খেলা নাযায় কেতিয়াবা এনে লগে- অকলে অ লগে লগ ধৰিলে মই কেতিয়াবা খেলিব যাওঁ কিন্তু এনে মই এনে ফুটবল- পতলা নাযায় এনেকই।
অ অ।
তুমি কি ফুটবলে আমাৰ শৰীৰৰ কেনেদৰে প্ৰভাৱ পেলায় ফুটবল খেলে আমাৰ শৰীৰ- মানে শৰীৰত কি কি ভাল হয় বা। কি কি আমাৰ উপকাৰ হয় বুলি ভাবা ফুটবল খেলিলে।
অ ফুটবল খেলিলে মোৰ যিহেতু মই মাজে সময়ে ফুটবল খেলোঁ। মোৰ সিদ্ধান্ত লোৱা বা ধৈৰ্য আদি। মানি চলাৰ অভ্যাস হৈছে লগতে। অহংকাৰ নপৰিব বা- প্ৰজালয় পৰাজয় পালে হতাশ নোহোৱাকৈ পুনৰ চেষ্টা কৰিবলৈ শিকায়। বা নিয়মিতভাৱে অনুশীলন কৰিলে দক্ষতা বৃদ্ধি পায় বুলিও মই বুজিছোঁ।
এই শিক্ষাবোৰ কেৱল খেলতে নহয় দৈনন্দিন জীৱনতো। উপকাৰী বুলি তুমিও জানাই।।
হয় হয় আৰু তোমাৰ ফুটবল খেলাতো যিহেতু পঢ়ি ভাল- ৰে তোমাৰ সুস্থ স্বাস্থ্য হয়। কাৰণ আমাৰ ফুটবল যে আমাৰ খাম বাহ ব খামৰ জৰিয়তে আমাৰ লেতেৰা বিলাকো ওলাই যায়। যাৰ ফলত আমাৰ শৰীৰো ভালে থাকে বুলি মই ভাবো।
অ।
তুমি কি ভাবা আৰু ফুটবলৰ বিষয়ে তুমি কি ক'ব খুজিবা?
মই ফুটবলটোৰ বিষয়ে ক'ব খুজো যে ফুটবলটো এটা বহুত ভাল গেম হয় আৰু ফুটবল খেলিলে যিহেতু মানুহৰ শৰীৰ আদি ভালে থাকে। আৰু এই খেলতটো বহুত ৰোমাঞ্চকৰ হয় কেতিয়া কোন টো দিমে জিকিব সেইটো ক'ব নোৱাৰে আগতীয়াকৈ। আৰু লগতে যিহেতু আমি বাহিৰৰ বাহিৰত দেশৰ ফুটবল খেলাই বেছিক চাওঁ আমাৰ মানে ভাৰতৰ টিমটো ইমান ভাল নহয় ফুটবলত। তুমি কি ক'ব খোজা আমাৰ ভাৰত ভাৰতত কি কৰিব লাগে যাতে আমাৰ ফুটবল খেলতটো ক্ৰিকেটৰ সমানে মানে গুৰুত্ব দিয়ে।
মই আকৌ এইটোৰ ওপৰত চৰকাৰে অকমান গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ভাবো। কাৰণ চৰকাৰে যেতিয়া অ বিশেষকৈ গুৰুত্বপূৰ্ণ ভাৰতীয় ফুটবল টিমৰ বা ভাৰতীয় ফুটবল দৰ প্ৰতি মানুৰ গুৰুত্ব প্ৰদান কৰিলে মই ভাল বুলি ভাবো। কাৰণ আমাৰ ভাৰতত ফুটবলৰ বহুত জন অ খেলুৱৈ আছে ভাল ভাল খেলুৱৈ আছে যি ভাল ব্যৱস্থা নাই। এতিয়ালৈকে মানে বিশ্বতে নাম কৰিব পৰা নাই বুলি বুলি মই ভাবো। চৰকাৰে অলপমান গুৰুত্ব দিব লাগে ইয়াৰ প্ৰতি, তাতে ফুটবলৰ ক্ৰিকেটৰ দৰে জনপ্ৰিয় হৈ উঠে। আৰু অ তুমি যিহেতু ফিফা চাইে আছা ত তুমি চাগে জান নাই আন্তৰাষ্ট্ৰীয় ফুটবল কল আটাইতকৈ বেছি গল কৰা খেলুৱৈ জন কোন?
অ মই জানো এইটো ৰনাল্ডো হয়।
হয় হয়। তেওঁ এতিয়ালৈকে কিমান ক কিমান গ'ল দিছে তুমি কিবা জানা নেকি?
উম মই ইমান ভালদৰে ক'ব নোৱাৰিম কাৰণ এতিয়া এতিয়াও খেলা চলি আছে যিহেতু। খ্ৰীষ্টান ৰনাল্ডো এতিয়াও খেলি আছে তেওঁ গ'ল এতিয়াও বাঢ়ি আছে তেওঁৰ। কাৰনে মই এতিয়া বৰ্তমান মনতো ক'ব নোৱাৰিম।
এনে কিবা এটা য তোমাক কব কব দিয়া যায় তেতিয়া?
মই বিশেষকে ৰনাল্ডৰ বিষয়ে ক'ব গ'লে ৰনাল্ডো এজন বহুত সৰুৰে পৰা বহুত কষ্ট কৰি ফুটবল খেলিছে। আৰু তেওঁৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলিও কোৱা হয়। তোৰ যিহেতু কঠোৰ পৰিচম অনুশলন আৰু আত্মবিশ্বাস আছে মোৰ সেইটো বহুত অনুপ্ৰাণিত কৰে তেওঁৰ।
তেওঁ যেনে বহু ক্লাব বা দেশৰ হয় অসংখ্য গল কৰিছে বা বহু খিতাপ জিকিছে সনেদৰে মই ৰনাল্ডো সৰুৰে পৰাই চাইছো। তুমি পিছে ফুটবল খেলা কেইটাৰ পৰা চোৱা আৰম্ভ কৰিছা?
মই ত ফুটবল খেলা তোমাৰ অ বেছি ছিকিম মানে বেছি পুৰণা কথাই নহয় কাৰণ মই যিহেতু ক্ৰিকেট মই বেছিকৈ ফুটবলত মানকৈ চোৱা নাযায় ত মই ক'ব গলেলােন ম পৰা মই চাইছো বুলি মই কম কিন্তু ৰোনাল্ডো নাম মই তাৰে আগৰ পৰাই শুনিছিলো কিন্তু মই ক্ৰিকেটত যিহেতু অ বিশেষ মানে আকৰ্ষণ আছে ফুটবলতোমই সমান এ তাক গুৰুত্ব দিয়া নাযায় আমাৰ ক্লাছ টেনৰ পৰািফা চিফা এইবলাক চোৱাই আৰম্ভ কৰিছো বুলি মই কম তোমাক তুমি যিহেতু কলা তুমি ফুটবল খেলা ত ফুটবলৰ পেনাল্টিৰ বিষয়ে অলপমান কিবা কবা নেকি কিটো কি হয় মানে
ফুটবলৰ পেনাল্টি দুটা ধৰণত থাকে বিশেষকে এটা হ'ল যেতিয়া তেতিয়া গ'ল প'ষ্টৰ গ'ল প'ষ্টৰ লাইনৰ ওচৰত যদি কোনোবা প্লেয়াৰই বেলেগ প্লেয়াৰৰ যোনটো যাৰ হয় খেলি আছে তেওঁলোকৰ প্লেয়াৰো কোনোবা ভাল কৰে আৰু নহবা সিঁ যোনটো টিমটোৰ হ টিমটোৰ হেণ্ডবল হয় তেতিয়া পেনাল্টি দিয়া হয় আৰু এটা পেনাল্টি আছে যেতিয়া নগউটত হয় সেই পেনাল্টিটো সেই পেনাল্টিটোত যেতিয়া দুটা টিমৰে গ'ল নহয় বা গ'ল সমান সমান হৈ থাকে তেতিয়া সেই পেনাল্টিটো কৰা হয় পাঁচ পাঁচটা পেনাল্টি কৰা হয় আৰু যোনটো টিমে হাই গ'ল দিয়েেই তেতিম দে পেনাল্টিত জতে
আচ্ছা এইটোৱে মই মানে আগতে জনা নাছিলো এইটো বিষয়ৰ ওপৰত
উ তুমি তোমাৰ ফুটবলৰ কোনটো পজিশন বেছি ভাল লাগে
উ হয় তোমাৰ ইমান যিহেতু নাজানে এনে মই তোমাৰ ষ্ট্ৰাইকাৰ হিচাপে খেলি মই বেছি ভাল পাম বুলি মই ভাবো
উ ৰ'
তুমি কোন তুমি কোনটো তুমি কোনটো খেলিব
অ মই ক'ব গ'লে মই মিডফিল্ডাৰ খেলিবলৈ বেছি ভাল পাওঁ আৰু মোৰ মিড ফিল্ডাৰ পজিচনটো বেছি ভাল লাগে কাৰণ লি'নল্ মেচিয় বেছিভাগ মিডফিল্ডাৰতে খেলে চিয়েডমৰ লিঅ'নল মেচি আটাইতকৈ বেছি ভাল পাওঁ স্থানত খেলিলে বেছি আক্ৰমণ আৰুণ দুয়তা সহায় কৰে লগতে বল পাছ দিবলৈ আৰু খেলখন নিয়ন্ত্ৰণ কৰিবলৈ বেছি সুযোগ পোৱা যায় সেই পজিশনতটোত
আৰু তুমি কি কবছ হয় আৰু তুমি কি ক'ব খুজিবা যে ফুটবল ইমান জনপ্ৰিয় কিয় আৰু
ফুটবল জনপ্ৰিয়তটো হোৱাৰ বহুত আগৰ পৰা কাৰণ আছে কাৰণ জানে তুমি ফুটবলটো চব দেশৰ প্ৰায় প্ৰত্যেকখন দেশৰে মানুহে খেলে
আৰু এই ফুটবলটো নাইন টিন থাৰ্টি চনত প্ৰথমবাৰ বিশ্বকাপ পতা হৈছিল তেতিয়া বহুত কম টিমে খেলিছিলে ফুটবলটো লাহে লাহে সেই ফুটবলটো বহুত দেখে বিদেশে এই ফুটবলটো মানে বহুত প্ৰচলন হ'ল যাৰ ফলত এতিয়া প্ৰায় পৃথিৱীৰ গোট্যেকখন দেশে ফুটবল খেলে এই খেলটো বুজাবলৈ সঁচাটো খেলিবলৈও বিশেষ আৰু সৰু ডাঙৰ সকলোৱে ফুটব খেল গেমটো খেলিব পাৰে
হয় তুমি কি হব স্কুল বা বিদ্যালয়সমূহত আহ তোমাৰ ফুটবলৰ ওপৰত গুৰুত্ব দিব লাগে নে
অ মোৰ মতে ভাৰতৰ ফুটবল তৰ ওপৰত চৰকাৰে অলপমান গুৰুত্ব দিব লাগে প্ৰতিখন স্কুল বা মহাবিদ্যালয়ত ভাল ফুটবল খেলপথাৰ বনাব লাগে আৰু দক্ষ পৰীক্ষক নিৰূপ কৰি সৰু বয়সতে খেলুৱৈসকলক নিয়মীয়াকৈ অনুশীলনো শিকাব লাগে ৰাজ্য আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অধিক ফুটবলৰ প্ৰয়োজনীয়তা অনুষ্ঠিত কৰিব লাগে
বা গাও চহৰ সকলোতে ফুটবলৰ একাডেমি স্থাপন কৰিব লাগে যাতে গাঁও চহৰৰ বহুতো লৰা ছোৱালীয়ে ফুটবল খেলি কেনে ইণ্ডিয়া লৈ
ৰিপ্ৰেজেণ্ট কৰিব পাৰে
হয় ন তুমি ঠিক কথাই বজাই আছ মই ভবো বিদ্যালয়ৰ সমূহৰ এই ওপৰত গুৰুত্ব দিব লাগে তেতিয়াহে আহ ছাত্ৰ ছাত্ৰীসকলে আহ পিছত ভৱিষ্যতত আমাৰ দেশৰ নাম কৰিব পাৰিব ফুটবলক লৈ কিনে। যা ঠিকে আছে তোমাৰ হয় তেওঁ ফুটবলৰ বিষয়ে আলোচনা কৰি ভাল লাগিল।
অঁ মোৰো ভালে লাগিল তোমাৰ লগত
যাম
ই অঁ'